হেল্ল'
অ কোৱা
অ শুনিছা
অ শুনিছোঁ
কি খবৰ
মোৰ ভালে মোৰ গাতটো অলপ বেয়া হৈ আছে এই দুদিনত তোমাৰ কেনেকুৱা খবৰ
আছো দিয়া মোৰ এ আৰু চলি আছে অফিচ গাটো বৰ ভাল নহয় মাজতে জ্বৰ চৰ্দি হৈছে অ', গৈছিলো- গৈছিলো এ ', আহিলো অলপ আগত কামৰ পৰা।
উম ', বাকী ঠিকে আছে নে ঘৰত সকলো?
ঘৰত ঠিকে আছে দিয়া চব বাকী তোমালোকৰ কেনেকুৱা ঘৰত চবৰে ভাল?
চলি আছো আৰু অলপ সুবিধা হৈ আছে অৰ্থনৈতিক ভাৱে।
আচ্ছা। অৰ্থনৈতিক অসুবিধাটো মোৰো বাৰু। যিকেইটাহে পইচা দিয়ে আৰু জবত। তেনেকে মিলাই মিলি চলি আছো আৰু বাকী তুমি জব এপ্লাই কৰি আছা বুলি শুনিছিলো এতিয়া কেনেকুৱা
দিচুৱে চাৰিওফালে বেলেগ -বেলেগ ধৰণৰ এপ্লিকেচনবোৰত ট্ৰাই কৰি আছো আৰু বাকী তুমি গাহৰি মাংস কেনেকে -কেনেকে বনাব পাৰা?
মই গাহৰি মাংস, মোৰ বনোৱা ষ্টাইল আছে তিন চাৰিট মান এতিয়া তুমি কেনেকুৱা ভাল পোৱা?
তিনিটা ষ্টাইল সেইকেইটাৰ নাম কেইটা কি', - কি', প্ৰকাৰ কেইটাৰ নাম কি', - কি',?
আহ', প্ৰথমটো মই -মই যিকেইটা ভাল বনাওঁ আৰু সেইকেইটা প্ৰথমতেতো মই এ', তোমাৰ বাহৰ গাজ দি পেলাই বেম্বু চুট দি পেলাই বনাব পাৰো । দ্বিতীয়তে মই নৰ্মেল আলু দি পেলাই গাহৰি বনাও পাৰো, আৰু এটা আছে সেটো হৈছে আঁহ ', তোমাৰ সেটো মই নতুনকে বনাবলে শিকিছো মানে সেইটোত ইমান পাৰ্ফেক্ট হুৱাগে নাই তথাপিতো অ', ট্ৰাই কৰি আছোঁ। উম ', তোমাৰ কোমোৰা দি বেলেগ
আচ্ছা',
তুমি খাইছা জানো কোমোৰ এদিন অ' লাই লাইটোতো অ' একদম বহুত বেছি এ ফেমাছ ৰেচিপি ময়ো সেইটো বনাব জানো। কিন্তু লাইটো পাবলৈ টান অলপ। অ' কোৱাচোন?
বনাব নাজানো।
আচ্ছা' তুমি গাহৰিটো খোৱা ভাল পোৱা চাগে ন?
ভাল পাওঁ খাই আমাৰ ঘৰত তেনেকে বনোৱা নাযায় খালে বাহিৰতে খোৱা যায় বেছি।
হা-হা-হা,
উ,
আমাৰো ঘৰত নচলে, মই সেই বাহিৰে-বাহিৰে খোৱা আৰু এতিয়াতো বনাইও- বনাইও খাওঁ নিজে কাৰণ বাহিৰত বেছি মছলা দিয়ে আৰু বহুত বেছি মানে স্বাস্থ্যৰ কাৰণে অলপ হানিকাৰক।
হয় ঠিকে কৈ কৰিছা।
এনেও গাহৰি মাংসটো বহুতেই যিহেতু তেল-তেল থাকে গতিকে তুমি যদি ঘৰত আনি অলপ ভালকে বনাব পাৰা তেল চেল নিদিয়াকে, এতি অলপ ক্ষতিটো কম হয় আৰু খৰচো কম হয়। যি দাম আজিকালি মাংসৰ,
এই ৰবিবাৰে তাকেতো মোৰ মনত পৰিল মাংস কথা কওঁতে খানা হ'ব আমাৰ বিদ্যালয়ত মই যোনখনত পঢ়িছিলো।
আচ্ছা, অ' তোমাৰ তুমি যে সৰু কালৰ স্কুলখন অ-অ,
মানে কিমান বছৰ, মোৰ দুহেজাৰ চৈধ্য পিছত আৰু দুহেজাৰ চৈধ্যত আমি মেট্ৰিক দিছিলো তাৰ পিছত পৰাই মানে এই বছৰ যাম আৰু ত দুহেজাৰ ছাব্বিচত আমাৰ সতীৰ্থ সন্মিলনতটো পতা হৈছে। আমাৰ শ্ৰেণীৰ লৰা ছোৱালী খিনি প্ৰায় গোটেইখিনিয়ে আহিব। গোটেইখিনি নহয় অৱশ্যে এতিয়ালৈকে পঞ্চল্লিশ জন মান হৈছে আমাৰ। আহিব পৰা মানে পইচা দিছে আৰু সিহঁতে,
হম-হম-হম,
আলোচনা হৈ আছে কি মাংস আনিব কি বস্তু দিব,
অ', খুব ভাল কথা এনেকে ভাল লাগে দেিয়চোন ইমান বছৰ, লগৰবোৰ লগ হলে,
বহুত হাঁহি ধেমালিও কৰি আছে এই গ্ৰুপ বিলাকত। মানে এইবিলাক কথা ভাল হয় কিবা কিবি ফটো চটো বনাই আজি আৰ্‌টিৰ্ফিচিয়েল ইণ্টেলিজেঞ্চ হৈছে নহয় তাৰ সহায়ত কিবা কিবি গান বনাইছে, ফটো বনাইছে সেইবিলাক। বিলাই আছে। বহুতো লগৰ ল'ৰা ছ ছোৱালী বিয়া হৈ গৈছে আমাৰ। সেইকাৰণে মই বেছি কথাও নাপাতো। সিহঁত মানে একে গাঁৱৰে যায় বা একে প্লেছৰে। সিহঁতে লাইক লগো পাই আছে ছিল চবে সবকে বহত দিনত লয়। তো কথা বিলাক পাতি থাকে আৰু এনে কুৱা ন এইযু চবেও পাতিছে কেইজনমানে পাতিয়ে আছে। আমি কেইজনমানে জাষ্ট চাই থাকো তেনেকুৱা হৈছে। মাজে দুই এটা কথা কওঁ কিবা যদি সোধে লাগা হলে। এতিয়া গ'লে আৰু অলপ ইমান খুলা হোৱা যাব ইমান
ভাল লাগিব দিয়াচোন এনেকে ইমান বছৰৰ মূৰত লগৰবোৰ লগ হব ফূৰ্তি ফাৰ্তা হব। বাকী তোমালোকৰ খোৱা বোৱা আৰু যা যোগাৰ ক - কৰিছে চাগে আৰু?
অ' কৰিছে। এতিয়া কালিৰ দিনটো আছে মেইনলি ন। তো কালি খানাৰ খিনি ফাইনেল কৰিব গোটেই। আৰু আজি কিবা কিবি অ গামোচা চামোচা সেইবিলাক কিনা হৈছে। ফুলৰ পুলি, কিবা কিবি সেইবিলাক আনা হৈছে। নে গছৰ পুলিয়ে দিব বা এনে সিবিলাক অনা হৈছে আৰু
উম হম হম। ভাল ভাল ভাল। আমাৰো মই দুহেজাৰ তেৰ চনত মেট্ৰিক পাছ কৰিছিলো কিন্তু এ লগৰ বোৰৰ লগত ইমান বৰ্ত বৰ্তমান সময়ত সংযোগ
আমাৰ একচুৱেলি আমাৰ কিবা এটা জয়ন্তী হব মানে কিবা যে হয় এটা কিবা বস্তু মূৰত ত সেইটো দুহেজাৰ সাতাইশত সেইটো পাতিব তাৰে আগতে সেইকাৰণে সকলোবোৰে এটা হয় ন দুহেজাৰ সাতাইশত মাতিলে তু চবেই যাব পাৰিব অ চব যিমান স্কুলৰ ল'ৰা ছোৱালী আছে তাৰে আগতে যেতিয়া গ্ৰুপ গ্ৰুপ হৈ থাকিব বস্তুবিলাক দল ত' তেতিয়া গৈও ভাল লাগিব পাতিব সেইটো চবে চবে পাতিব কৰিছে আৰু মানে কেইজন কেইজনমানৰ মানে আহিব মন আছিল যদিও কিবা কিবি কাৰণত আহিব নোৱাৰা কাৰণে সিহঁতে কৈ আছে যে দুহেজাৰ সাতাইশত আহ বনভোজ এটা যাব বুলি কৈছে জানুৱাৰী মাহত কৈ আছে আৰু সিমান আলোচনা হোৱা নাই সেইটো কথাত কিন্তু আ আলোচনাটো মানে এনে দুৰবাৰ কৰিছে তাকে আৰু বস্তুটো
ভাল ভাল ভাল কথা দিয়াচোন অ আৰু তুমিতো কোৱা কোৱা
কোৱা তুমি কোৱা
না তুমিতো অ যেতিয়া তোমাক আগতেই লগ পাইছো তুমিতো ডান্স কৰা বুলি শুনিছিলো নাচ নাচা তুমি এতিয়া তোমাৰ আছে নাই সেইবোৰ
অ কৰি থাকো মানে সেনেকে বাহিৰত কতো কৰিব যোৱা নাই কিবা অনুষ্ঠান প্ৰতিষ্ঠানত কিন্তু এই আজিকালি এইবিলাক আছে ন ইনষ্টাগ্ৰাম
আচ্ছা অ ইনষ্টাগ্ৰাম
ত' তাতে মই কিবা কিবি অ কিবা কিবি সেনেকুৱা বস্তু বনাই দি থাকো আৰু কিছুমান ভালো পায় মানুহে কিছুমান সিমান নৰ্মেল এটা ৰিয়েকচন আহে কিছুমানটো অলপ ভাইৰেল যোৱা টাইপৰো হৈছে মাজে মাজে সেনেকে আছো আৰু আৰু সি এই বিলাক কৰি থাকিলেও মনতো ভাল লাগে ঘৰতে আছো
হয় হয় হয় এইটোত একদম নিজৰ ভাল লগা কামবোৰ কৰি থাকিব লাগে সময় উলিয়াই অকণমান
এইবিলাক বস্তু পিছত সে হ'ব পিছত যেতিয়া বুঢ়া হম সেইবিলাক বস্তু বিলাক চাই ভাল লাগে সেইখিনি সময়ত এইখিনি কৰিছো এ কিছুমান মানুহে এখন ফুটো নুঠে ন আ কলেও ধৰ হ ত পতে উঠিব অ ত সেইবিলাক মানুহ পিছত প্ৰস্তাৱো অলপ যে মই কিয় নকৰো মই কা তেতিয়া কেনেকুৱা দেখাত আছিলো বা সেইকেইদিন মই যেতিয়া জব কৰিছিলো কেনেকুৱা বা হৈছিলো মই ত সবিলাক ব্তুবিলাক অলপমান আমি এনেও কি হয় পিছত কব নোৱাৰি মানুহৰ জীৱনটো পৃথিৱীৰ পৰিস্থিতি বোৰ বহুত ভয়ানক হৈ গৈছে কেতিয়া কি হয় কব নোৱাৰি ত' সেনেকে সেইবিলাক সাচি থৈ দিব পাৰি আৰু
আজি মই খবৰ এটা পালো গুৱাহাটীতে গুৱাহাটীত আজি হয়তো আহ দুপৰীয়া ভাগৰ কথা গছ এডাল পৰি ছোৱালী এজনী এ ঢুকালে
হয় নেকি কোনখিনি পাহাৰতে
এক মানে একদম সঠিক মই স্থানতটো নাজানো কিন্তু মই বহুত বহুতৰ মুখত শুনিছো আৰু ফটোও দেখিছো মই ত' বৰ মানে জীৱনবোৰ মানুহৰ নিশ্চ নাইকিয়া‌ নিচিনা হৈছে
হয় থিকেই কেতিয়া কি হ'ব সেইকাৰণো মই ৰেডি থাকো বস্তুত ও
নাই নাই তোমাৰ তোমাৰ খিনি বাৰু ঠিকেই
মোৰ খিনি কি ঠিকেই মোৰ খিনি একো ঠিক নাই
নাই তুমি যিখিনি কলা যে সদায় সাজু হৈ থাকো প্ৰতিটো বিপদৰ কাৰণে সদায় মানুহ
সাজো মই এনেকুৱা নহয় যে মোৰ গোতেই উপায় আছে ক পৰিয়াল ওলাব পাৰিম নহয় মানে এনেকুৱাকে সাজু হৈ থাকো যে তুমি কেতিয়া তোমাৰ লগত কি হৈ যায় একো পাত্তা নাইকি নাইকিয়া সেইটো বস্তু সেইটো কাৰণে এনেকুৱা হ'ব নালাগে যে তুমি চব শুই যোৱা যেতিয়া হয় এতিয়া মৰিলে তো তুমি হ'বও নোৱাৰি দিয়াচোন কাৰণ মৰি যাবা তুমি কিন্তু সেনেকুৱা ধৰণৰ সেনেকুৱা লেভেলত ক বেলেগ বিপদো হব পাৰি ত তুমি সেনেকুৱা সময়ত সব হৈ একো লাভ নাই কাৰণ আগতে হবিধা লাগীয়া যেনেকুৱাও হব পাৰে মোৰ লগত তেনেকুৱাও হ'ব পাৰে ত সেনেকুৱা চিটুৱেচনত আৰু মই কি কৰিব পাৰি সেইটো বস্তুৰ পৰা পৰিস্থিতিৰ পৰা বাচি আহিবলৈ সেইটো চিন্তা কৰিব লাগে মানুহ ভয় খাই যায় কিছুমান চিটুৱেচনত পৰি আৰু পৰিস্থিতিয়ে মানুহক শিকাই মই আজিকালি সেইকাৰণে পই লাগি পেলাই কিবা কিবি সৰু সৰু বস্তু আ এইবিলাক হয়য়ে থাকে সেনেকুৱা টাইপৰ কথা আৰু আমি যোৱা দহ মিনিট সময় কথা পতি দিলি মই গমেই নাপালো
অ মানে কথা পাতি পাতোতে পাতোতে সময় গুচি গৈছে বাকী তোমালোকৰ খোৱা বোৱা যোগাৰ যা যোগাৰ হৈছে আজি ৰাতিৰ কাৰণে
আহ মই সেইটো গমেই নাপাওঁ মোৰ এ গা বেয়া ন মোৰ মানে অসুবিধা হৈছিলে ত মোৰ বহুত দিনৰ মূৰত ধূলো সেইকাৰণে মোৰ আজি বহুতো বিষ হ'ল ত সেনেকে মই শুইয়ে আছো আজি মই কৰিব পৰা নাই
হয় দিয়ক অকণমান নিজৰো অ খিয়াল ৰাখ ৰাখিবা কাৰণ গৰমটোও বহুত
হয় কি কৰিছা তুমি
বাকী তুমি নাচি থাকা আগৰ নিচিনাকে আৰু চাকৰি এপ্লাই কৰি থাক আহ হৈ যাব দিয়া কৰবাত নহয় কৰ'বাত চিন্তা কৰিব নালাগে ইমান
উম তুমিও শুকাম ভুলকে তুমিটো যে ভাল আ বনাব চাবি
মই এতিয়া লাগিম ভাতত মানে সেই অফিচৰ পৰা আহি পাওঁতে সদায় দেৰি হয় তাৰ পিছত ভাগৰো লাগে তহ উপায় নাই কিবা এটাতো বনাব লাগিব খাব লাগিব যিহেতু তেনেকেই আৰু
ঠিকে আছে দিয়া
ঠিকে আছে দিয়া বাৰু কথা পাতিম আকৌ আমি অ ল'ম লম নিশ্চয় তুমিও ফোন চোন কৰিবা এয়া ঠিক আছে দিয়া
উম
হব
অ ৰাখো ৰাখ
উ